হেল্ল' অ শুনিছো শুনিছো। উম। আছোঁ এনেই। তুমি?
ময়ো এনেই আছো দিয়া। কিবা খালানে নাই?
অ। নাই বৰ্তমান ৰাতিপুৱাই নাস্তা কৰা কৰাই গ'ল আৰু এতিয়া বৰ্তমান একো পোৱা যোৱা নাই। বাকী তোমা-
অ মই চাহ খালো ৰাতিপুৱা আৰু ভাতত খাই ললো আৰু মানে আজি ৰবিবাৰটো অলপ সোনকালে খাই দিলো, এতিয়া এনেই বহি আছো আৰু ভাবিলো তোমাৰ লগত কথা পাতো। আজি তোমাৰ লগত অকমান আজি তোমাৰ লগত অকমান এডুকেশ্যন শিক- ক্ষাৰ শিক্ষাৰ বিষয়ে আলোচনা কৰিম বুলি ভাবিছো সময় দিব পাৰিবা?
অ পাৰিম পাৰিম বাৰু বাকী তুমি কোৱাচোন কিবা ম-
হয় মই কৈ আছোঁ।
মানে শিক্ষা বুলি ক'বলৈ গ'লেতো আমাৰ শিক্ষাতো বিভিন্ন প্ৰকাৰৰে থাক- ধৰা মানে কিবা এটা মানে বিদ্যয়ালয় বিদ্যয়ালয় বা মহাবিদ্য- দ্যালয় আদি শিকাতো এটা শিক্ষাই আৰু কিছুমান ধৰা দা ডাঙৰ পৰা কিছুমান বস্তু শিকি লোৱাটো এটা শিক- ক্ষা বুলি মই ভাবো বা কিছুমান শি চি কিছুমান ধৰা তুমি কিছুমান কাম মানে নজনা সেইটো তুমি ডাঙৰৰ পৰা বা কিছুমান জনা মানুহ থাকেতো সেইটোৰ পৰা শিকি ললা তেতিয়া তোমাৰ মানে সেইটোও এটা শিক্ষা বা মা মা দেউতাৰ পৰা কিবা যদি তুমি শিকিলা সেইটো এটা শিক- শিক্ষা মানে ধৰা এটা বিদ- তেয়ালৈ বা সৰু সৰুৰ পৰা আমি মানে যে যেতিয়া আমি জানা হও ন বা যেতিয়া জন্ম হয় আৰু বা অকণমান মানে মাত তাত ওলাই তেতিয়াৰ পৰাই আমি শিক্ষাটো মানে জা জানা হও আৰু শিক্ষাটো দিয়ে বা প্ৰথমতে আমি বিদ্যালয়ত যাওঁ তেতিয়া ধৰা শিক্ষকসকলে শিকায়। সেইটোৰ পৰা সেইটো সেইটোৰ পৰা আমি কিছুমান বস্তু শিকো সেইটোও শিক্ষা আৰু তোমাৰ ধৰা ঘৰতে হওক বা পৰিয়ালৰ লগতে হওক মানে প্ৰথম মা শব্দ মা শব্দটোৰ পৰাই আমি শিকোঁ ক'বলৈ শিক- বা সৰু সৰুতে আমি ধৰা প্ৰথমতে আমি খোজ কাঢ়িব নাজানো তাৰ পিছত আমি খোজকাঢ়িব জান জ জনা হও সেইট সেইটো এটা শিক্ষা। কিবা এটা ন নতুন কি কিবা তাৰ মানে নতুন বস্তু আমি নাজানাৰ পৰা যেতিয়া জা জনা হৈ যাও ন সেই- টোৱে আমি শিক্ষা বুলি ভাবো আৰু, আৰু ধৰা তোমাৰ কিছুমান কামেই হওক তেতিয়া মানে শিক্ষাটো থাকিলে তেতিয়া তুমি কেতিয়াও বিপদত কৰিব নোৱাৰা আৰু শিক্ষাটো মানুহৰ জীৱনত লাগে। লাগে কিছুমান যে জেগাতে গ'লা ধৰা তুমি তেতিয়া ধৰা তুমি ধৰ এ মানে চাৰিচকীয়া এখনত গলা তাত তোমাৰ কিবা এটা বেয়া হৈ গ'ল হঠাৎ ধৰা তোমাৰ মানে দূৰ দূৰণিলৈ মানে একো এটা মানে ঘৰ নাই বা কিছুমান জেগাত হয় ন এনেকুৱা তেতিয়া ধৰা তুমি যদি সেইট- টো সেইটো বস্তু জানা তেতিয়া বা কিছুমান আগতে মানে যদি তুমি সেইটো শিকি লোৱা তেতিয়া ধৰা তুমি বিপদত বিপদত পৰিব নোৱাৰা সেইটো তুমি খুলি মেলি ভাল কৰি বা চাই চাই তেতিয়া তুম- ঘৰলৈ উভতি আহিব পাৰিবা যদি তুমি সেইটো বস্তু নিশিকা তেতিয়া মানে শিক- শিক্ষাটো নাথাকে তেতিয়া তুমি ধৰা সেইটো ফাঁচি থাকিব লাগিব বা তুমি ফোন কৰিব লাগিব বেলেগক কেতিয়াবা তোমাৰ এনেকুৱা দিগদাৰী হৈ যাব মানে তুমি ফোনো নালাগিব কিছু সকলো জোগাতে আৰু মানে ধৰা ফোনো নালাগে নেটৱৰ্ক নেটৱৰ্কৰ প্ৰব্লেম বহুত পাবা অসুবিধা তেনেকুৱা টাইপৰ হয় বা মই নিজেও পাইছো তেতিয়া মানে নিজে নিজে জনাতো মানে ভাল আৰু মানে সে সেইটোতো আৰু কথাই আৰু বা কিছুমান ধৰা কামতে হওক বা ব্যৱসায়ত হওক মানে খেতিতে হওক।
অ তুমি উম
সেইটো জানিলেও তোমাৰ মানে ভাল আৰু তেতিয়া তুমি মানে নিজে নি- যে হয়তো কৰিব আৰু তুমি কি বুলি ভাবা কোৱাচোন?
অ চোৱা এতিয়া মানে কথাটো কওঁ কি তোমাৰ শিক্ষা মানে অকল এটা এইটোয়ে নহয় যে স্কুলত যি পঢ়াইছে সেইটো শিক্ষা নহয়, শিক্ষাই বিভেষে ন শিকিব পাৰোঁ তোমাৰ ফ- মনৰ জৰিয়তে হওঁক আমাৰ লগত হোৱাত কিছুমান তাৰ মানে ঘটনা পৰাই হওঁক শিক্ষা মানে আমিচ শিক্ষকৰ শিকি আহি শিকা শিক শিক্ষা এটা ল'ব পাৰো আৰু এই ঘটনাবিলাকৰ পৰা অহ বাট ইতাবৰণ চাব গ'লে আৰু বৰ্তমান যদি তুমি স্কুলক স্কুলৰ কথাই কও তোমাক
হয় হয়।
হয় অ আজিকালি শিক্ষক বিলাকে মানে কেনে হৈছে বাচ্ছা এইটো বস্তু শিকা কি এইটো মানে মুখস্থ কৰি আহিবি তহতে এইটো পৰীক্ষা লিখিবি তেনেকে মাৰ্কচ পাই যাবি। আহ এইটো বস্তু মানে আচলতে ভাল হোৱা নাই মানে ধেইখানে মানে এডুকেশ্যন মানে নামটো মানে বেয়া কৰি দিছে কি অকল মুখস্থ কৰাটোৱে পঢ়া হৈছে। যোনটো মানে পঢ়িব মানে মুখস্থ কৰিব নোৱাৰে বস্তুবিলাক সি লাইফত কৰিবই নোৱাৰে। ত খালে এনে হৈ পৰিছে মানে।
হয়।
ল'ৰা -ছোৱালীৰ মানে ক্ৰিয়েটিভিটি নোহোৱা কৰি দিছে একেবাৰে।
হয়। মানে সেইটো মানে আমাৰ এতিয়া দেখা গৈছে ন মানে মানে আমিতো দেখিছো বা শুনিছো মানে এইটো পৰি বা আমাকো এনেকুৱা কৰিছিল। ধৰা এইটো পঢ়ি আহিবি এইট টো এনেকুৱা কৰিবি সেইটো আচলতে বেয়াই তুমি কোৱা মতে আৰু আমি যেত- যি নিজে কিবা এটা শিকিম ন সেইটো মানে মানে নিজৰ জীৱনত মানে বে মানে ব্যৱহাৰ কৰিব পাৰিব- ভাল আৰু সেইটো মই ভাবো, বাকী তুমি কি ভাবা কোৱাচোন?
হ'ল ধ আৰু মানে এটা ক্লাছ টেনত এটা এক্সামপল ললোঁ আমি, হা সি ক্লাছ টেনটো কিবা কৰি মানে, যদি সি বেছি পঢ়িব পৰা ল'ৰা নহয় আৰু ল'ৰা ছোৱালী নহয়। অ কিবা কৰি ক্লাছ টেনটো মানে ভালকে পাছ কৰিলে তাৰপিছত সি ভাবিছিল সি লাইফত কিবা বেলেগ কৰিম। কমাৰ্চ ল'ম বা আৰ্ছ ল'ম এনেকে কিবা এটা ষ্ট্ৰীম ল'ম আৰু। বাট তাক ঘৰ ৰ‌ পৰা জোৰ কৰি তাক চাইন্স দি দিলে, তাৰ এতিয়া চাইন্সত সি মানে একো নোৱাৰে। বাট সি দুবছৰ কিবা কৰি পঢ়া শুনা কৰি নিট বা জিলাভাৰি কাৰণে ঘৰৰ মানুহৰ কথা শুনি মানে নিজকে সাজু কৰিলে পৰীক্ষা দিবৰ কাৰণে অহ, বাট এতিয়া মানে কি চোৱা তোমাৰ ইণ্ডিয়াৰ এডুকেশ্যন চিষ্টেমটো চোৱা অহ নিটৰ পেপাৰ সেয়া লীক হ'ল। নিটৰ ল'ৰা ছোৱালীটো আছিল সেই দুই বছৰ কষ্ট কৰি এনে গ'ল ন।
হয় হয় হয়।
ইনকে চেল্ফ কনফিডেন্স ডাউন হৈ গ'ল আৰু এনেকে বহু চে ওলাল মানে মানে মোৰ হিচাপত এডুকেশ্বন চিষ্টেমটো মানে চেঞ্জ কৰিব লাগে।
হয় হয় কেনেকুৱা চেঞ্জ কৰিব লগীয়া অকণমান কৰিব ক'ব পাৰিবা।
অ মানে তুমি চোৱা অকল মানে এতিয়া মই তোমাক ক'লো মানে মুখস্থ মৰাটো আজিকালি হৈছে। এ নহয় মানুহ মানে নতুন স্কিল ব্যৱহাৰ
হয়।
উটো
হয়।
এডুকেশ্বন হওঁক বা টেকনলজি কাৰণে মানে কিছুমান শিকাব লাগে আৰু মানে সিহঁতৰ লৰাই হওক বা ছোৱালীয়ে হওক কৰি তোমাৰ আই আই তি গল। আগৰ তোমাৰ তিৰি চলি হৈছে আগৰ তোমাৰ চিলাবাছ বিলাক জবৰ ইণ্টাৰভিউটো তোমাক আ তোমাক এইবিলাক আই চিল্লেবাছৰ পৰা কুৱেচন নোসোধে। তোমাক সোধে তোমাৰ স্কিলটো চাব তোমাৰ কি স্কিল আছে।
হয়, হয়। আজি-কালি তোমাৰ
স্কিল তুমি কেনেকে মানে আ স্কিল দেখাবা।
হয় মানে আজি-কালি তোমাৰ এইটোৰ ওপৰতে বেছ দেখাও গৈছে যে মান প্ৰেক্টিকেল বচ টো লাগে মানে নতুন নতুন জেগাত দেখা গৈছে। আজি-কালি মানে ধৰা তোমাৰ কিছুমান মানে জ এনেকুৱা মানে জব আছে যত তুমি নিজে কামটো কৰি দেখাব লাগিব। তেতিয়াহে মানে তুমি কামটো পাবা আৰু, কিন্তু মানে যদি তুমি নাজানা নিজে কামটো পঢ়িলে নহ'ব বা মুখস্থ থাকিলেতো নহ'ব। তেনেকৈ মানে কিছুমান জবত পোৱা নাযায়। তুমি যেতিয়া ধৰা এটা এই ইলেক-ইলেকট্ৰছিয়ানে উদাহৰণ ল'লো। তাত যদি তুমি ইলেকটিছিয়ানৰ কামখিনি নাজানা তেতিয়া তুমি কামটো নাপাবা। তেনেকুৱা হয়।
বা তোমাৰ কি কাপোৰ চিলা এটাই কাম ধৰিলো তেতিয়া ধৰা তুমি ধৰা দেখাব নোৱাৰিলে নাপাবা। সেইটো মানে মুখস্থৰ ওপৰত নহয়। সেইটো একদম বেয়া কথা যে আজি-কালি স্কুলবিলাকত বা বিদ্যালয়বিলাকত মানে অকল যে এইটো পঢ়ি আহিবা, এইটো আহিব পৰীক্ষাত তেতিয়া পাছ। সেইটো আচলতে শিক্ষা নহয়। যিখিনি তোমাৰ মানে কাম শি শিকি শিকিব লাগা থাকে সেইখিনি শিকিব পাৰিলে সেইটো শিক্ষা মোৰ হিচাপত।
আৰু এতিয়া চো তুমি আ কিছুমান লচ হৈ থাকে। তাৰমানে ক্ৰ হওক আমাৰ আ। কি হৈছে আৰু কি কব কি। কিবা কৰি তোমালোকে মেট্ৰিক টোৱে পাছ কৰিলা তোমাৰ ঘৰৰ মানুহই তোমাক দিব তুমি কিবা। কৰিব দিব কেইদিন মান সেইটো নোহোৱা হৈ গ'ল তোমাৰ লাইৰ পৰা। সেনেকে মানে বহুত ল'ৰা-ছোৱালী মানে ডাঙিছে মানে। আহ অকল পৰ পৰ জত লাগে সেইটো মানে। তাৰ মানে সেইটোৱে কৰি দিছে ম সেইটোকে ইচ্ছা কৰিবা নে সিহঁতে কৰি দিছে আৰু সুস্থ কৰি চাকৰিটো আনি লোৱা।
হয়।
তা যিটো চেইঞ্জ কৰিব লাগে মানে।
হয়-হয়-হয়। মানে আজিকালি নতুনকৈ মানে এনেকুৱা এটা নিয়ম ওলাব লাগে য'ত মানে নিজৰ মানে প্ৰতিভাটো দেখা দেখাবৰ কাৰণে মানে দেখাব পাৰি আৰু। তেতিয়া ধৰা বহুতৰে তোমাৰ অকল মানে যে পঢ়ি পঢ়িলেই কথাটো জানিলেই যে মানে হ'ব সেইটো নাথাকিব তেতিয়া মানে নিজৰ হয়, নিজৰ হেৰিটো দেখাব পাৰিলে তেতিয়াহে মানে হ'ব আৰু স্কিলটো নিজৰ মানে প্ৰতিভাটো দেখাব পাৰিলে। তেতিয়াহে মানে কামত দিব এনেকুৱা এটা ভাৱ হ'ব। সেইটো মই ভাবো নিজা হিচাপত যদি মানে অকল মানে পঢ়াতে বা লিখাতে ভাল হোৱাতকৈ যদি প্ৰতিভাটো দেখাব লাগে তেতিয়াহ'লে অলপ হ'লেও মানে শিক্ষাৰ ওপৰত মানে আগুৱাই যাব বুলি মই ভাবো।
হয়, বৰ্তমান মানে শিক্ষাটো মানে মই সেইটো কলো তোমাক সেয়ে ক'লে মানে কিবা এটা মানুহত শিকাব লাগে ল'ৰা বিলাকক। চ' মানে মানে য তোমাৰ আৰু ই আহক, নাহক ইণ্টেৰেজটো পায় কাম কৰি পিনে তেনে এটা বস্তু পঢ়াওক। বা বিদ্যালয়সমূহত।
হয়, হয় বা নতুন নতুনকৈ তোমাৰ। কামৰ কিছুমান খেতিৰ বিষয়ে শিকাব পাৰে, কামটো কেনেকৈ কৰিবলৈ, কেনেকৈ এনেকুৱাও কিছুমান ধৰা বিদ্যালয়ত মানে শিকাব পাৰি আৰু মোৰ হিচাপত, মানে মানে এইটো এনেকুৱা কামখিনি দেখাব লাগিব মানে কৰি দেখাব লাগিব। এনেকুৱা কৰিলে এনেকুৱা হয়, এনেকুৱা এইটোৰ পৰা এনেকুৱা হয়। বা খেতিতে হওঁক মানে এইটো সাৰ অমুক টাইমত এইটো সাৰ মাৰিব লাগে, এইটো এইটো এইটো মাৰিব লাগে এনেকুৱা টাইপৰ দেখালে ভাল আৰু।
ঠিক আছে, তোমাৰ লগত তোমাৰ লগত কথা পাতি বহুতখিনি কথা আজি শিকিব পাৰিলোঁ। পিছলৈ লওক পিছলৈ লগ পাম আৰু অশেষ ধন্যবাদ দিয়া।